শুনা পাইচা?
হয় শুনিছোঁ তুমি শুনিছানে
হয় হয় শুনি আছোঁ।
কি কৰি আছা তুমি
অ ভাত খালো ভাত খাই উঠি অকমান মানে বাহিৰতে খোজকাঢ়িলো। যিহেতু ভাত খাই উঠি খোজ কাঢ়িব লাগে বুলি কয় আজি অলপ ভাত খোৱাটো মোৰ বেছি হৈ গ'ল মানে। পেটটো অলপ গেজ মেজ লাগি আছে।
উম হেৰি তুমি ফ্ৰী আছা যদি মানে এটা কথা আলোচনা কৰিম বুলি ভাবিছিলো। তোমাৰ লগত বিহু বিষয়ে।
হয় হয় খুব সুন্দৰ ভাল যিহেতু বিহু আমাৰ অসমৰ মানে জাতীয় উৎসৱ। অসমীয়াৰ মানে আয়ুস ৰেখা বুলি কোৱা হয় বিহু আছে মানে অসম অসমীয়া আছে গতিকে বিহু খুব সুন্দৰ বিষয় এটা বাছি লৈছা বাৰু কোৱাচোন তুমি প্ৰথমে যে তোমাৰ তিনি বিহুৰ ভিতৰত প্ৰথম তোমাৰ প্ৰিয় বিহু কোনটো আৰু কিয়
মোৰ প্ৰথম প্ৰিয় বিহু বুলি ক'লে মোৰতো বহাগ বিহুটোৱে চব ছ ভাল লাগে, সেইটো অ', মই বহাগ বিহুতটো মানে মই একদম বহুত ভাল লগা বিহুৰ ভিতৰত, এক নম্বৰতে মোৰ বহাগ বিহুতটো পৰে। বহাগ বিহুতটো আহিলে মানে আমি আম, হুঁচৰি গাইছিলোঁ যে, সেইটো কাৰণে মানে হুঁচৰি গাব কাৰণে, কেতিয়া বহাগ বিহু আহিব, বহাগ বিহু আহিব সদায়ে মানে আমি সেনেকে মানে বাট চাই থাকোঁ আৰু, যেতিয়াই বি গৰু বিহুৰ দিনা মানে হঠাৎ দিনটো আহি পাবহি। পোৱাৰ লগে লগে আমি আৰু গৰুক গা ধুৱাবলে আমাৰ দেউতাহঁতে, দাদাহঁতে লৈ যায়। আমি সিহঁতৰ লগতে যাওঁ, গৈ লৈ গৰুক গা ধুৱাই এইবিলাক কেৰেলা, বেঙেনা, জাতিলাও এইবিলাক যে গৰুক জানানে চাট দিয়া বুলি যে কয়।
হয়, হয়। মানে এনেকৈ লাও খা, বেঙেনা খা বতৰে বছ ৰে বাঢ়ি যা। হয়, হয় খুব সুন্ দৰ মানে আমাৰ পৰম্পৰা এইবিলাক।
অ', গৰুক গা ধুৱাই মেলি, আৰু আমি গা ধুই আহি ঘৰত পিঠ্ চাহ জলপান খাওঁ, চাহ সেইদিনা আমি ভাত নাখাওঁ মানে বিহুত। আমাৰ জলপান থাক থাকে দৈ চিৰা থাকে, পিঠা লাৰু মানে বি-বিভিন্ন ধৰণ ধৰণৰ মানে পিঠা বনোৱা যায় আৰু, লাৰু পিঠা হেঁচা পিঠা, তিল পিঠা, নাৰিকল লাৰু। তিলৰ লাৰু, মুড়ী লাৰু, চিৰাৰ লাৰু। আৰু দৈ চিৰা, এইবিলাক খাই আমি আৰু হুঁচৰি গাব যাওঁ।
হয়, হয়। আৰু এই এশ এটা শাক খোৱাৰ মানে নিয়ম এই বিহুটোতে আছেনে?
অ', অ', আমাৰ গৰু বিহুৰ দিনা সন্ধিয়া সময়ত মানে। আ, গৰুক এ, দি নতুন পঘাৰে বান্ধি কুন্ধি জাক দিব। গৰুক বিচনীয়ে বিচিব। আমাৰ বহুত নিয়ম আছে, গৰুক বিচিলেহে মানে আমাৰ মানুহে। হেৰি সেইদিনাৰ পৰাহে মানে হেৰি কৰে আৰু। অ', বিচনা বিচনী খন ব্যৱহাৰ কৰে তাৰ আগত গৰুক নিবিচাকে, আমাৰ মানুহে মানে জনীয়ে নি অম নিবিছে।
হয়, হয়। খুব সুন্দৰ, খুব সুন্দৰকৈ বুজাই দিলা তাৰে প-পৰিমণে আমাৰ এই এ, হেৰি এ, মানে ব-ব-বহাগ বহাগ বিহুত গৰু বিহুৰ দিনৰ পৰাই আৰম্ভ কৰি মানে আমাৰ আ, উজনি নামেনি দুই ঠাইতে মানে বিভিন্ন নামেৰে সাত বিহুক নামাকৰণ কৰা হৈছে, যেনে ধৰা তোমাৰ আ, গোঁসাই বিহু। চেৰা বিহু, নাঙল বিহু, চেনেহি বিহু, কুটুম বিহু। আদি কৰি মানে নামাকৰণ কৰা হৈছে গো-গোটেইকেইটা দিনৰে মানে বিশেষ বিশেষ মাহাত্য আছে। গতিক এই মানে এই সাত সাতটা দিন মানে আমাৰ বিশেষ মানে এক পৰম্পৰাৰ মাজেৰে আমি মানে অতীজৰে পৰা আমি উদৰ্যাপন কৰি আহিছোঁ। গতিকে এ এই মানে ব'হাগ বিহুৰ গোটেই মানে মাহটোত আমাৰ মানে গা সাতখন আঁঠখন হৈ থাকে যিহেতু মানে আমি হুঁচৰি মৰা বা বিভিন্ন ধৰণৰ আমি মানে আনন্দ ফূৰ্তি কৰোঁ, খেল ধেমালি কৰোঁ। আহ আমাৰ বিশেষকৈ আ মানে হেৰি নতুন বছৰ যিহেঁতু আমি মানে কণি জুচ বা এনেকুৱা ধৰণৰ মহ যুঁজ, বুলবুলি যুঁজ আগৰ দিনত হৈছিলে প্ৰায়। গতিকে আজিকালি কিছু কিছু মানে ঠাইত এনেকুৱা ধৰণৰ খেল ধেমালিবোৰ হৈ থাকে। উম। গতিকে তাৰ পাছতে যদি মই কওঁ এই মাঘৰ বিহুটো কিন্তু মোৰ আটাইতকৈ প্ৰিয় বিহু কাৰণ। কিয় মাঘৰ বিহুত মানে আমি সকলোৱে ৰাইজে মিলি একেলগে মানে। ডাঙৰকৈ মানে মেজি বা ভেলাঘৰ আমি প্ৰস্তুত কৰোঁ। তাতে আকৌ উৰুকাৰ নিশা মানে ভোজ ভাত খোৱাৰ নিয়মটোতো আছেই। এতেকে তোমালোকৰ ফালে কেনেকুৱা কি অকমান কোৱাচোন?
মাঘৰ বিহুতোটো সেইটো আমাৰ মানে একদম মাঘৰ বিহুটো কি হৈছে ভোগালী বিহু কয় ভোগৰ বিহু মানে একদম খুব ধুম ধামেৰে আমি মানে মেজি বনাই একেলগে গাঁওৰ সকলো মিলি জুলি মেজি বনাই লৈ আমি এ ভোজ ভাত খাওঁ সেইদিনা উৰুকাৰ দিনা ৰাতি। আমি মানে সকলোৱে মিলি একেলগে মেজি জ্বলাই ভোজ ভাত খোৱা এটা আমাৰ মানে মাঘৰ বিহুত মানে এটা নিয়ম আছে আৰু। একেলগে মিলি জুলি খোৱা।
হয় ঠিকেই মানে আৰু এই এ উৰুকাৰ পিছদিনা মানে আমি যে এ ৰাতিপুৱাই সোনকালে উঠি মানে গা পা ধুই এই মেজি মানে জ্বলাবলৈ যাওঁ। তাৰ আগে আগে মানে আমাৰ যি মানে পিঠা, লাৰু প্ৰস্তুত কৰা হয়। সেইবোৰ মানে আমি মেজিক জল দি অগ্নি দেৱতাক মানে দি সেৱা কৰি, মাহ প্ৰসাদ দি মানে অগ্নি সংযোগ কৰি মানে যাতে বেমাৰ আজাৰ নহয় তাৰ বাবে মানে প্ৰাৰ্থনা জনোৱা হয়। তোমালোকৰ ফালে
ছেম তোমাৰ একে একে তোমালোকৰ যেনেকে ধৰা আমাৰও ৰাতিপুৱা শুই উঠি মানে গা পা ধুই মেজিক মানে জ্বলাই সকলোৱে মেজিৰ ওচৰত হেৰি সেৱা লয় আৰু যিবিলাক মানে আমি বিহুৰ মানে পিঠা, লাৰু অ' হেৰি চিৰা যি যি বিলাক বস্তু মানে আমি যোগাৰ কৰিছোঁ। সকলোবিলাক আমি মেজিক আগত দি লওঁ দি লৈ তাৰপিছত অ আমাৰ সেৱা সন্মান কৰি প্ৰসাদ বিতৰণ হয় প্ৰসাদ খাওঁ খাই মেলি তাৰপিছতহে আমি হেৰি কৰোঁ। জা জলপান চাহ এইবিলাক খাওঁ আৰু। আমাৰো নিয়মটো তোমালোকৰ দৰে।
হয় আৰু মানে সেই মানে মাঘৰ বিহুৰ, সময়ত যিহেতু সকলোৱে নিমন্ত্ৰণ কৰে, গতিকে সকলোৰে ঘৰে, ঘৰে নিমন্ত্ৰণ ৰক্ষা কৰি মানে যাওঁতে মানে সেইটো দিনত আৰু মানে ভাত খোৱা, খোৱা নহয়ে মানে এইটো ইমান মানে, সকলোৰে ঘৰত পিঠা লাড়ো জলপান আদি, খোৱা হয়। তোমালোকৰ কেনেকুৱা কোৱাচোন?
আমাৰো একেই, মাঘ বিহুত মানে আমাৰ, আ ভাত খাব সময়ে নহয়, এই ই, ওচৰৰ ইঘৰে মাতিব, সিঘৰে মাতিব, এনেকে ই মানে যাওঁতে। চাহ জলপান খাওঁতে, খাওঁতে, মানে আমাৰ পেট ভৰিয়ে যায় আৰু মাঘ বিহু। মানে অকল খোৱা বিহুৱে, ভোগৰ বিহু বুলি যে কয়, মাঘৰ বিহু, ভোগালী বিহু, কয়নে অকল মানে আৰু খোৱাতটো বেছি আৰু মানে। অ,
আৰু মানে, এই। অ, মাঘৰ বিহুত, মানে উম, পঁইতা ভাত খোৱাৰো নিয়ম আছে, আমাৰ। মানে নামনি অসমৰ ফালে, মাঘী পন্থা বুলি কোৱা হয়, তোমালোকৰ ফালে আছেনে?
আমাৰ ফালে মাঘৰ বিহুৰ দিনা নাখায়, আমাৰ ফালে মানে গৰু বিহুৰ দিনা খায়। গৰু বিহুৰ দিনা, গৰুক গা, পা, ধুৱাই আহি। আমাৰ হেৰি গৰু বিহুৰ দিনাহে, আমাৰ প-পঁইতা ভাত। খোৱা এটাত নিয়ম আছে, আৰু তোমালোকৰ ফালে মাঘত খাই বুলি শুনা পাইছো। এতিয়া ঠাই বিশেষে, মানে বেলেগ, বেলেগ নিয়মতটো। অ, তোমালোকৰ ফালে, আৰু। সাত বিহুৰ দিনা হেৰি, এশ এটা আগৰ শাক খায়, আমাৰ। আমাৰ মানে কি হৈছে, গৰু বিহুৰ দিনাহে আমাৰ। এশ এটা, মানে শাক খাব লাগে। তেতিয়া এশ এটা যদি আমি গৰু বিহুৰ দিনা শাক খাওঁ নহয়, আমাৰ মানে আগৰ দিনৰ মানে, আইতা-ককা মুখত শুনা পাইছো আৰু দিয়াচোন হে হেৰি এশ এটা শাক যদি আমি খাব পাৰোঁ, মানে বুটলি আনি। ভাজি। তেতিয়া মানে আমাৰ, বেমাৰ আজাৰ বিলাক, মানে নহয় বুলি কয়, আৰু।
হয়, হয়, একেবাৰে তুমি সুন্দৰৰ কথা কৈছা, তাৰোপৰি এতিয়া। যদি আমাৰ এটা বিহু থাকি গ'ল, কাতি বিহু, কাতি বিহুতটো মানে আমাৰ যিহেতু কঙালী বিহু বুলি কোৱা হয়, মানে সেই বিহুৰ সময়ত আমাৰ, ভঁৰাল ঘৰৰ মানে, ধান প্ৰায় শেষ হৈ যায়। তাৰপৰি পথাৰৰ খেতি, পথাৰ মানে শস্য, চপোৱাৰ সময় নহয়। সেইবাবে, মানে আমি কাতি বিহুৰ দিনটোত, মানে তুলসী পুলি ৰোপন কৰি নতুনকৈ তাতে মানে সন্ধিয়া চাকি- বন্তি জ্বলাই, এটি প্ৰাৰ্থনা মানে আহ, আমি গাওঁ তুলসীৰ তলে, তলে, মৃগপহু চৰে। তাকে দেখি, ৰামচন্দ্ৰই হৰ ধেনু ধৰে গতিকে। এই প্ৰাৰ্থনাটিৰ জৰিয়তে মানে, আমি আহ, পূজা কৰো মানে, সেৱা কৰো আৰু পথাৰত যাতে। শস্য মানে, নষ্ট হৈ নাযায়। তাৰ বাবে মানে আমি, আকাশ বন্তি জ্বলোৱাৰো নিয়ম আছে। মানে আকাশবন্তী জ্বলোৱাৰ আৰু এটা মানে বৈজ্ঞানিক ভিত্তি হ'ল যে মানে। সেই আ, ওচৰত যাতে মানে সেই পোহৰ দেখি মানে চাক কি পোহৰত, ওচৰত পোক - পৰুৱা যাতে আহিব নোৱাৰে আহে দেখি যাতে দু দূৰলৈ গুচি যায় গতিকে এনেকুৱা ধৰণৰ মানে আমাৰ মানে কিছুমান পৰম্পৰা মানে জড়িত হৈ আছে, যিবোৰ মানে আমি সুন্দৰকৈ আমি উদযাপন কৰি আহি ছোঁ আৰু এই কাতি বিহুৰ দিনটো মানে আমি এদিনতে আমি সমাপ্ত কৰো যিহেতু মানে অভাৱ অনাটন থা হৈ থাকে সকলোৰে বাবে তুমি কি কোৱা এই ক্ষেত্ৰত?
উম, হয় হয়, তুমি অ খুব অ সুন্দৰ কথা এটা ক'লা তোমালোকৰ দৰে আমাৰো কাতি বিহুৰ দিনা মানে এ হেৰি তুলসী পুলি ৰোঁও আমি ঢেপী এ মাটিৰে ধিপ উঠাই লৈ আমি ত তুলসী পুলি এটা ৰুই ধুনীয়াকে মুছি সন্ধিয়া সময়ত তাত ধূপ চাকি জ্বলাই মানে প্ৰসাদ দিওঁ, দি লৈ প্ৰাৰ্থনা কৰোঁ। আৰু পথাৰত চাকি দিওঁ। এনেকে প্ৰদা হেৰিয়াত খেতিত আমি মানে আকাশ বন্তি জ্বলাও আৰু চাকি দিও এনেকুৱা মানে নিয়ম একে আৰু দিয়াচো হেৰিয়ৰ
তিয়ালে আজি নহলে ইমানতে সামৰিছোঁ ভাল লাগিল।
ঠিক আছে হ'ব দিয়া ধন্যবাদ।
ধন্যবাদ।